তুমি মুখ হয় নাকি
অ কৰিছিলো মই মানে এতিয়া মবাইল কিনিব আছিলে তাৰ কাৰণে তোমাৰ পৰা সুধিব কাৰণে কৰিছিলো যে কোনটো কিনিলে ভাল হ'ব
অ এনে কি মোবাইল লব বুলি ভাবিছা
এতিয়ালৈকে তো ইমান ভাবা নাই মই মানে কোনটো লম এতিয়া ভাবিয়ে পোৱা নাই এতিয়াও
আচ্ছা প্ৰথমতে তোমাৰ বাজেতটো কিমান বা সেইটোহে চাব লাগিব
উম ত্ৰিশ হাজাৰ মান হ'ব বাজেট
আচ্ছা কেতিয়া ল'বা এইমাহত নে পিছত কেতিয়াবা
কোনটো মাহত ল'লে বা ভাল হয়
মোৰ মতেতো তুমি দুৰ্গা পূজা নাইব কোনোবা ফেষ্টিভেল, সেইখিনি টাইমত লোৱাটো ভাল। ভাল অফাৰ পোৱা যায়, সেই, সেইখিনিত।
উম! ময়ো সেইটোৱে ভাবিছোঁ।
আচ্ছা দোকানৰ পৰা ল'বা নে, অনলাইন ল'বা বুলি ভাবিছা?
এতিয়ালৈকে ভাবি পোৱা নাই। অনলাইনত ল'লে ভালে আহে না, বা বেয়াই আহে। দোকানৰ পৰাই ভাল আহিব।
দোকানত গলে তুমি ধৰ, চাই লব পাৰিবা আৰু ধৰ অনলাইনতো বেয়া নাহে। কেতিয়াবা ধৰ মাজতে আহে, কিন্তু ৰেয়াৰ বহুত এইটো যে বেয়া আহিব। আৰু আজি কালি ত' অ'পেন বক্স ডেলিভাৰী থাকে না, চ' কিবা বেয়া আহিলেও তুমি চাই ল'ব পাৰিবা।
উম সেইটোও হয়। কিন্তু মই চাইছোঁ যে এই দূৰ্গা পূজা সময়ত, মই যোৱ বাৰ, এটা লগে লৈছিলে, এটা দোকানৰ পৰা। দূৰ্গা পুজাত অফাৰ থকাৰ কাৰণে তাৰ লগত এটা স্ক্ৰেছ কাৰ্ড, তাই, আৰু ইয়াৰবাডছো দি দিছিলে পচ হাজাৰ টকা দামি।
এয়াৰবাদচটো সেইটো দামতটো লিখাহে থাকে। পাঁচ হাজাৰ নহয় দাম। কি বঢ়াই চাইনিজ প্ৰডাক্ট।
হ'বও পাৰে, দামি কোনে জানে।
নাই, এইবোৰ সেই ছেকেড হেণ্ড, ছেকেড হেণ্ড বোলে, ডুপ্লিকট প্ৰডাকট সেইবোৰ চাইনাৰ পৰা কম দামত কিনি আনি, ইয়াতে বেছি দাম লগাই বেছে।
ততো বহুত দিন চলে সেইটো। এতিয়ালৈকে তাৰটো নষ্ট হোৱা নাই, এখনো, ইমান ভালকে চলি আছে।
উ সেইবিলাক স্মাৰ্ট ৱাছৰ সেয়ে, ফিচাৰবোৰ দিয়াহে থাকে, কিন্তু কাম নকৰে।
উম! তেন্তে কোৱা কোনটো মোবাইলে ভাল হ'ব ল'লে।
তুমি বা এনে, তোমাৰ বা কি লাগে, তোমাক বেটৰী ভাল লাগে, নে গেম খেলিব লাগে, নে তোমাৰ ফটোৰ কাৰণে তোমাৰ মেইন দৰকাৰ।
উম মোৰ এনেকুৱা মোবাইল লাগে, যোনটোত চব থাকিব আৰু বহুত দিনলৈকে চলিব।
এনেকুৱা মানে অলৰাউণ্ডাৰ ফোন লাগে তোমাক।
উম।
উম। চাব লাগিব সেনেকে মই। ফাৰ্ষ্ট চাই লওঁ ধৰ কি কি মবাইল আছে তোমাৰ স ত্ৰিশ হাজাৰৰ বাজটত। কি কি ম'বাইল পোৱা যাব। পাই মই তোমাক জনাম দিয়া।
উম তুমিতো চাগে এটা লেপটপ লৈছিলা, সেইটোৰ বিষয়ে অলপ কোৱা তেন্তে। কেনেকৈ পচন্দ হ'ল।
মই মানে‌ ভালেখিনি টাইম ল'ম ল'ম বুলি ভাবি আছিলোঁ। চ' এটা এল আই চিৰ পৰা টকা মেচিঅ'ৰ হ'ল চ' তাকে লৈ ল'লোঁ। এনেকুৱা নহয় যে ডাইৰেক্ট গৈছোঁ আৰু কিনি আনিছোঁ বহুত, মানে কেইমাহ মাহৰ পৰা মই চাই আছিলোঁ, আৰু সেনেকে মানে যাই লৈ আহিলোঁ।
তাৰমানে তোমাৰোঁ ভাবিবৰ কাৰণে সময় লাগিছিলে বহুত।
ভাবা মানে সেইটো এটা সপোন, সপোন নিচিনা ধৰ, সপোন পুৰা কৰাৰ নিচিনা। গতিকে তাকে অলপ চাইছোঁ। অলপ ৰিচাৰ্চটো কৰিব লাগে। মই এপেলৰ মেক বুক কয় যে, সেইটো ল'লো।
অ সেইটোৱে কিয় ল'লা?
সেইখিনি, সেইখিনি মানে প্ৰাইজত মানে তাতকে ভাল, অভাৰ অল মই দেখাত নাই। গতিকে অভাৰ অল ভাল হৈছে। সেনেকে ল'লো কাৰণ উইডজত লেপটপ ল'লে বহুত প্ৰব্লেম হয় কিছুমান চফ্টৱেৰ গ্লিচ সিলত থাকে।
উম ইমান ইংৰাজী নকবা দেেই বেছি বুজি নাপাও মই।
নাই এইবোৰ শব্দটো ইংৰাজীতে কব লাগিব কাৰণ ইয়াৰে কোনো অসমীয়া শব্দ সেনেকুৱা বিচাৰিব গলে বাপৰে
উম কিন্তু বুজিবও যে মুসকিল
উম
পিছে।
মেইন কথাত মানে কি হ'ল আহ মোৰ এইটো এক লাখ বিশ হাজাৰ ললে
অ আৰু কি কলা
মানে তোমাক যদি সহজত বুজা বুজা মানে অভাৰ অল এইটো মানে সেইখিন লাখ বি হাজাৰ টকাৰ বাজটত মানে ভাল মই যদি সেইবোৰ ইংলিছ ক'ব নাযাওঁ
উম সেনেকে সহজ ভাষাতেে ভাল লাগে বুজি নহলে মই আৰু ইমান এই যন্ত্ৰ পাতিৰ বিষয়ে সিমান নাজানো ন।
উম পিছে তোমাৰ আগৰ মোবাইলটো কি হল বেয়া হলে নেকি
এ নহ'ব বাৰু দহ বছৰ হৈ গল মোবাইলটোৰ অবয়স কিমান চলিব আকৌ।
অ আচ্ছা কেতিয়া লৈছিলা
আহ লৰাটো মই বোধাই সোতৰশত ললো বোধাই দুহেজাৰ সোতৰত লৈছো হ তাৰ যটো দহ বছৰ যাব বুলি মই ভাবাই নাই এতিয়া আকৌ নচলেকে
নাই ভালে টাইম গৈছে বেছিহে গৈছে মোৰ মতেতটো
মইতো এইটো ভাবে আচৰিত
উম ইটো তুমি কি নিজৰ জমা টকাৰে ল'বানে ঘৰতে দিব
দিব আকৌ নিজেই ল'ব লাগিব
নিশ্চ জ লোৱাটোও ভাল
ইমান বছৰ ধৰি সঞ্চয় যি কৰিলো সিটো দিয়ে লম আকৌ
উম ঠিক আছে ভালে। নিজৰ লোৱা বস্তুত নিচিনা সুখ নাই
সেইটো হয় কিন্তু এইফালে আৰু পইচাওঁতো কম পৰি যাব আৰু
উম আৰু মোবাইলবোৰৰ দামো বাঢ়ি আহিছে গতিকে সোনকালে লোৱাটো ভাল বাঢ়িব আৰু এ এয়াই বুঢ়াৰ বাবে
অঁ সেই মোবাইল ললে এটা ললো নে নাই পিছত আৰু এটা ওলালেকে আৰু এতিয়া ধৰণ কাম নচলাই হৈ যায় আজিকালি ম মোবাইল বোৰ
মাহে মাহে নতুন ওলাই থাকে সেইটোৱে
উম আৰু কি যে সেইবোৰ কয় ন আপডেট হোৱা নেকি স বিলাকো নহয় বেছি
উম কিনাৰ পিছতহে ভাবো যে আৰু এমাহ চিৰালে ভাল আছিল নেকি
উম সেইটো হয় অঁ মই দুই তিনটা মান লগ সেতু এইফালে দুই মা পিছে পিছে খাল মোবাইলে খালি পালটে থাকে
উম আজিকালি সেইটো চখ নিচিনা হৈ গৈছে
উম এই বেছি পইচা আছে ন
উম বাকী মই ভাবোঁ তুমি পূজাৰ সখিনি টাইমত লোৱাটোৱে ভাল হ'ব
উম ময়ো সেইটোয়ে ভাবি আছো দিছো চাও কি হয় তেতিয়ো অফ ফাৰবা কেনেকুৱাবা দিয়ে
দোকানতো ধৰ সুধি চাব পৰা
উম এই যোৱাবাৰ পূজা সময়ত যি হল দেখা নাছিলা
কি হ'ল
এই যোৱাবাৰে পূজাৰ সময়ত কিবা এটা হৈছিলে তাৰ কাৰণে গতেই দোকানত বস্তু অহাই বন্ধ হৈ গৈছিলে পূজা শেষ পোৱাৰ পিছতে বস্তু আহি পাইছিলে
অঁ কিবা আছিল পাহো পাহৰিছো
মই এইটোৱে
উম বাকী ঘৰত কৈছা মোবাইল ল'ম বুলি নে কোৱা নাই
ঘৰত কৈছো এই ঘৰৰ মানুহে কৈ আছিলে যে এতিয়া মবাইল লৈয়ে লও ইম খাটৰাটো দি কিমান দিন চলিবি আকৌ
উম দহ বছৰ হৈ গ'ল
সেইটোৱেইটো তো
আৰু তোমাৰ ষ্টাড দিবতো লাগিয়ে থাকে অকে
হা
তোমাৰ ষ্টাডি নাইবা পঢ়ি থাকে থাকিলেতো লাগিবই ষ্টাডি কৰিলে লাগিবই তোমাৰ মোবাইল।
উম এইটোতো লাগে আজি। আজি কালি তো কি যে পি ডি এফ বিলাক দিয়ে এতিয়া তা অপেনে নহয় খোলাই নাখায়।
উম আজিকালি ল'ৰা ছোৱালীবোলতো আৰু দুই তিনি বছৰৰ বাবে ম'বাইল।
অ তাহতেতো মোৰ মোবাইলটো চাই কয় যে বা আপুনটো কোন পুৰণা সময়ৰ মোবাইলটো কিনিলে। চাৰিখন বা হাঁহিয়ে উঠে আকৌ। তোমাৰ মোবাইলটো যে মাজে মাজে আগতে বেয়া হৈছিল মোৰতে পিছে এইটো চেঞ্জ কৰিলা। এইটো কি কোম্পানীৰ ল'লা তুমি।
মই ৰিয়েলমি ললো।
অ ৰিয়েলমি আকৌ কেমেৰাটো ভাল হয় নে
নাই ৰিয়েলমিৰ কেমেৰাবোৰ সিমান ভাল নহয়।
কোনটো কেমেৰাটো বেছি ভাল হ'ব ফটো কাৰণে।
কেমেৰা তোমাৰ প্ৰাইজৰ হিচাপত মই ভাবোঁ ভিভৰ ল'লে তোমাৰ ভাল আছে।
উম নহ'লে দো আজিকালিতো এই চবে কি আইফোন কৰি আছে আইফনৰ কেমেৰা ভাল কিন্তু এইটো প্ৰাইজতে নিমিলে যে দামত বহুত বেছি হৈ যায়।
এইটো কেতিয়াবা চাকৰি কৰিলে ল'ব পাৰিবা।
হয় এিয়।
আচছা ৰাখো হা মোৰ ম ফোন কৰি।
অ ঠিক আছে দিয়া পিছত আকৌ ফোন কৰি জনাবা কোনটো প। ভাল হয় বা বেয়া হয়। দিয়াদ এন্ত।